হেল্লৌ অ কোন হয়
হেল্ল
অঁ হেল্ল
হেল্লৌ
কোনে কৈছে অ হেল্ল ম শুনি আছো
হ
অ নহয় মই তাৰ উম দাদা কৈ আছো তাই ঘৰত আছে
আচ্ছা চৰি মানে মই তাইৰ তাতে ফোন কৰি আছিলো মই এইটো নম্বৰত কৰিলো
আচ্ছা আচ্ছা একো নাই একো নাই বাকী খবৰ পাতি ঠিকে আছে আচ্ছা
মানে তাই তাত তাই বেলেগ নাম্বাৰ আছিলে মই বাৰু
হয় হয় উম
মানে অত
নে মোৰ ঘৰ নৰ্দ গুৱাহাটী
অ অ আচ্ছা তাইয়ো চাগে নৰ্থ গুৱাহাটীতে আছে নিকি
হয় হয় তাই নৰ্দ গুৱাহাটীতে আছে তাতে আছে
অ
উম আৰ্পিতাক কেনেকে চিনি পোৱা
তাই হেণ্ডিগৈ মোৰ জুনিয়ৰ হব
আচ্ছা আচ্ছা হয় নিকি
অ
আচ্ছা
অ তাই টুৱেণ্টি ফাইভত ওলোৱা নেকি
কি কি কৈছা
মই থাকো গহাটীত
গুৱাহাটীত তে কোন খিনিত গুহাটীত
চৌ হা জ্যোতি নগৰ ফালে গুৱাহাটী কলেজৰ ফালে উম
আচ্ছা অ এতিয়া কি কৰি আছা
এতিয়া মোৰ মাষ্টাৰছ কমপ্লিট হ'ল।
মাষ্টাৰ ক'ত হেণ্ডিং কতে কৰি আছে নেকি?
নাই। নাই। মই জ্যোতিষৰ পৰা কৰিছিলো।
প্ৰাগজ্যোতি চৰত নেকি?
উম',
আচ্ছা', ময়ো প্ৰাগজ্যোতিষতে পঢ়িছিলো। বি বি এ বি বি এ কৰিছিলো। মু উ মই বি বি এ কৰিছিলোটো। মই হেৰি হঁতৰ বে বেচৰ আছিলো। তাৰ নামটো কি আছিলে? মই সৌৰভ বুলি এটা বিহাৰীৰ ল'ৰা হয়। উম', হম, তাৰ বেচৰ আছিলো।
নহয়। নহয়। কোনটো ইয়াৰ বি বি এ ওলাইছা তুমি?
মই আপোনাৰ ওলাইছোঁ। টু থাউজেণ্ড টুৱেণ্টি ফাইভত।
তোমালোক দুয়ো মানে চেম মেটছৰ নেকি?
হয়। আমি ছেম বেটছৰে হয়। আৰু হে হেনদি হেণ্ডিঙতো আ আপোনাৰ এই কি বুলি কয়? মেঘাশ্ৰী যে,
নাম
মেঘা মেঘশ্ৰ চিন নাপায় নিক মেঘাশ্ৰী হাজৰিকা মানে চম আমাৰ চম বেচৰে হয়।
অ', নাই। নাই। মানে কি হ'ল জানা? অ', নাই। আমি মানে ধৰা আমি বাইশৰ আমাৰ জুনত শেষ হয়। ন কিন্তু আমাৰ ৰিজাল্ট দিছিলে ছেপ্তেম্বৰত। ইহঁতে আৰু পিতাহঁতে ধৰা ছিলে বাইশত আগষ্ট মানত এডমিশন লোৱা তাহাঁতে গতি সিহঁতৰ লগত আমাৰ একোৱেই লিংক আপ নহল।
আ', নাই। মেঘা মেঘাশ্ৰী মেঘ উ', মেঘাশ্ৰীটো ক্লাছ এলেভেনৰ পৰাই হেডিঙত আছে।
আছে। আছে। চাগে মানে আমাৰ অ, এইচ এচৰ বিল্ডিং টো সেই সেইটো পাৰে ন। গতিকে আমাৰ লগত লিংক নাথাকিছিল।
আচ্ছা',
মানে উ, দীঘলী পুখুৰীতো সেইটো বাৰু হোষ্টেল বিল্ডিং য'ত আছে। তাতেহে এইচ এছৰ ক্লাছ বোৰ হৈছিলে। সিহঁতে মানে আমাক ইমান নাপাইছিলে। আৰু পিছত হয়তো যদি উঠি আছে। উত মানে ইলেকশ্যনত উঠিছা পিছত ওলাই অহাৰ পিছত আৰু যোৱা নপৰে ন
উম', তাকে এই ম অ, কোৱাচোন
অ', আমি মানে আমি কাৰ বেৰটৰ জাজ চিনি পোৱা খিন মিন কে এক্টিং লাইনত আছে দিয়া।
উম', নাই, মানে ইমান ভালকে চিনি নাপাওঁ। বাট নামবোৰ জানো। দেখা পালেহে চিনি পাম।
আমি সিহঁতৰ বেটছৰ আছিলো আৰু যে কেন্না হক
অ', সুকন্যও সুকন্যও নাম শুনিছো। মেঘাশ্ৰীৰ মেঘাশ্ৰীৰৰ মুখতে শুনিছো মই।
অ মেঘাশ্ৰীক এতিয়া মানে আমি নাপ পালো আৰু আমি কিয় নাপালো উ যদি পা-পাইছো ইমান মনত ৰ কাৰণ আমি লকডাউন আমাৰ মানে ফাৰ্ষ্ট ইয়াৰ দিয়াৰ পিছতে লকডাউন হৈছিলে আৰু আমি ফিব ছেম হে কলেজ গৈছো। এনেকা আছে।
মানে মে-মেঘাশ্ৰীৰ যোনটোৰ কথা কৈছো মই তাই মানে মইতো এন্থনীত পঢ়িছিলোঁ ন। চেণ্ট এন্থনী স্কুল নাম শুনিছে চাগে নৰ্থ গুৱাহাটীত আছে।
দিব গৈছিল।
হয় নেকি?
টিচাৰ অ। মোৰ হৈছিলো জানা তাৰ পাছত তেওঁলোকৰ কণ্ডিশন টো মই মানিব নোৱাৰি লো মানে তেওঁলোকে কৈছিল যে অ তেওঁলোকে কৈছিলে যে অৰজিনেল ডকমেন্ট গোটেইখিনি তেওঁ লোকৰ তাত চাবমিট থব লাগিব।
উম আচ্ছা।
আৰু সেইটো সেইটো মানে আমাৰ কাৰণে পচিবল নাছিল। অৰিজিনেল ডকুমেণ্ট থোৱাটোতো মানে পুতুককে নোৱাৰি ন, জানো তেওঁলোকে চেফলিয়ে ৰাখিব বাট তথাপিও দিয়াচোন অৰিজিনেল খিনি দিব অলপ অকমান সেৱ লাগে তাৰ পিছত মোক চেলাৰিও দিছে ছিলে বাৰু টুৱেটি টু কে দিছিলে।
টুৱেণ্টি টু কে দিছিলে নেকি?
অ অসমীয়া আছিলো, তাৰপিছত আৰু উম তাৰপিছত মই নাই নাই দিয়ক নহ'ব মই অৰিজিনেল ডকুমেন্ট থব নাপাৰিম। তেওঁলোকে এইটো কাৰণে কৰে যাতে মই বেলেগে স্কুলত এপলাই কৰি মাজতে এৰি নাহ
অ এই এইটো মানে কিছুমানৰ কণ্ডিচন থাকে একচুৱেলি। জবৰো জবৰো তেনেকে কণ্ডিশন থাকে যদি কোনোবা উ মানে কোম্পানী থ্ৰু দি আমি যাওঁ।
উম।
তেনেকে যেনেকে মই গৈছিলো তোমাৰ এই এমপ্লয়মেণ্ট এক্স প্ৰেছ যোনটো আ আছে ন।
অ-অ-অ উম। অ আছে যে ভালনে সেইটো?
মই একচুৱেলি ভালো নকওঁ বেয়াও নকওঁ। তাৰ এটা ৰিজন আছে। কাৰণ ইহঁত মানে চছেম চছেম বস্তুয়ে ৰাখে। তুমি তিনি মাহৰ কাৰণে মানে ফচি যাবা।
অ তোমাৰ হয়তো তোমাৰ টুৱেলভৰ মাৰ্কশ্বিট ৰাখিব তিনি মাহৰ কাৰণে চেফ ৰাখে কিন্তু হা। নহ'লে থ্ৰী থাউজেণ্ড এটা তুমি তাত জমা কৰি ৰাখিব লাগিব। তিনি মাহৰ কাৰণে, যদি তুমি ক ক'বাত সিহঁতৰ থ্ৰু দি কৰ'বাত সোমাইছা, তেতিয়াহ'লে মানে ইহঁতে, হেৰি কৰি দিয়ে। যদি একমাহত ওলাই আহিছা, এইটো থ্ৰী থাউজেণ্ড টো মানে ইিহঁতে ৰাখি লয়।
উম, আৰু যদি তিনিমাহ কৰি অকমান ধৰক কণ্টিনিউ কৰি আছো, তেতিয়া কি কৰে?
তেতিয়া দি দিয়ে, তেতিয়া যাই কিনে লৈ আহিব পাৰা। মানে ভাল, মই বেয়া বুলি উম, থ্ৰী থাউজেণ্ডটো, যদি মানে
ৰিক্স, কেই টাইপ নো?
ন, ন, ন, ন, ন, একো ৰিক্স নহয়।
অৰজিনেল ডকুমেণ্ট কিবা এটা থৈ দিয়া, মানে অলপমানটো ৰিক্স থাকিবই।
নাই, নাই ইহঁতে বহুত চেফত থয়।
হয় নেকি? মই এইটো পাইছো ইনষ্টাগ্ৰামত। মাতিছিলো অ, মাতিছিলো মোক যে, পাণবজাৰ এ এড্ৰেছ, চেড্ৰেছ দি দিছিলে, যে তোমালোক আহিল বা আমি একো মানে চাৰ্জ নলওঁ, মই ভাবিছো হা তেওঁলোকে যদি চাৰ্জ নলয়, তেওঁলোকৰ কোম্পানী চলি কেনেকে আছে?
ইহঁতে মই কৈ আছো হা, ইহঁতে একো চাৰ্জ নলয়, খালি আমাৰ যদি ভুল হৈ যায়, সিহঁতেতো আগতে কণ্ডিচন দি দিয়ে ন, উম, সিহঁতে এটা লেটাৰ থাকে, ফৰ্ম এখন থাকে, তাতে চাইন লৈ লয়।
উম, হম,
এগ্ৰীমেণ্ট, এগ্ৰীমেণ্টট, চাইন লৈ লয়।
উম,
ত, এই এগ্ৰিমেণ্টত, লেখা থাকে হয়তো তুমি টুয়েলভৰ ৰ্মাকছিট জমা কৰি ৰাখিব লাগিব, নহ'লে থ্ৰী থাউজেণ্ড এটা জমা কৰিব লাগিব। মানে অহ, চইচ থাকে আৰু তুমি কি চাবমিট কৰা সহ'তক।
উম,
তেনেকুৱা হয়, যদি তুমি তিনিমাহ কমপ্লিট কৰি কেনে যদি যোৱা আৰামচে তোমাক মানে ধুনীয়াকে দি দিব, আৰু ইিহঁতে এনেকুৱা নহয় যে য'ত-ত'ত পেলাই থৈ দিব তোমাৰ চাৰ্টিফিকেট টো, সহঁতে মানে এটা ফাইল থাকে, ফাইল থাকে। এই, ফাইলটোৰ ভিতৰত মানে ধুনীয়াকে ভৰাই থৈ দিয়ে।
উম, তুমি কি দিছিলা, পইচা দিছিলা নে, হেয়া দিছা?
ছিত দিছিলো, তেতিয়া মানে মোৰ তাত নাছিলে।
অ, অ,
সেইটো কাৰণে, আৰু এন্থনিতটো মোৰ বহুত ত, চিনাকি আছে টিচাৰ, টিচাৰ বোৰ বহুত চিনাকি আছে। এটা
তে, সোমাই আহ, তাৰ সৰু ৰাস্তাৰে সোমাই যায় ন?
হয়, হয়, হয়, সৰু ৰাস্তা দি মানে, য়েল্ল' কালাৰৰ বিল্ডিং।
সেইটো হয় দিয়া, ফাদাৰৰ লগত মই কথা পাতিছিলো।
ফাদাৰ কোনটো, ফাদাৰৰ নামটো ক'ব পাৰিবা নেকি?
নামটো মই নাজানো দেই, কিন্তু কি জমনি জানা, ফাত অডাৰটোয়ে মোক মানে, হোৱাটছপত চাই কিনে মাতিছিল হা। সি সেই, হোৱাটছপত যিটো মোৰ ডিপি দিয়া আছিলে, সেইটো ডিপি মানে মোৰ দাদাৰ, বিয়াৰ টাইমত মই, উঠা ফ টো, খন মই দি থৈ দিছিলো। মোক মই মানে তেওঁক ক'লো যে, ঠিক আছে মই ইভিনিং আপোনাক জনাই আছো মই অৰিজিনেল দকমেন্ত থব পাৰিম নে মই জাষ্ট ঘৰত সুধিব লাগিব, কৈছে নহয় তুমি এতিয়াও এগ্ৰিমেণ্ট চাইন কৰি যাব। নালাগে মই ঘৰত সুধিম মই লাগিলে কাইলে আকৌ আহিম। মই সেনেকে ক'লো, তাতে আছে ঠিক আছে হ'ব, ইভিনিং তেওঁ মোক কি মেছেজ দিছে জানা? আহ তুমি আ কিটো হোৱাটছএপৰ ডিপিত তুমি বেছি ধুনীয়া লাগিছে।
এইটো কোনবা ফাদাৰ হয়, গ মানে বগা নে ক'লা?
ক'লাই হয়।
ক'লা হয় ন, তেনেহ'লে বিজু চাৰ
মই চাগে তাচ, অ পিন্ধে পিন্ধে, তাৰ পিছত মৌত্রিক তেতিয়া কৈছো চাওক মই এতিয়া ইণ্টাৰভিউ দিব গৈছো গ গতিকে মই ইন্টাৰভিউ দিব যোৱাত নিচিনাকেই যাম ন মই থৰি না বিয়াত সাজি কিনে যাম, বিয়া হ'বলেতো মই যোৱা নাছিলো, মই ডাইৰেক্ট তেওঁক সেনেকেইে ৰিপ্লাইটো দিছে ইংলিছতেই তেওঁ মোক কৈছিলে মইও তেওঁক ইংলিছতেই সেনেকেই ৰিপ ৰিপ্লাইটো দিলো যে মইতো বিয়া খাবলৈ নাই যোৱা মই যে অ নাৰক আ ইন্টাৰভিউ দিব যাওঁতে এনেকে যাম, তাৰ পাছত তেওঁ আৰু মোক একো নকলে।
আচ্ছা আচ্ছা শুনাচোন আহ শুনাচোন আহ মান তোমাৰ ভইচটো কাটি কাটি আহিছে হা। তুমি মোক আকৌ একবাৰ কল কৰিব পাৰিবা নেকি, অ ঠিক আছে কৰা চোন।